নমস্কাৰ হয় আপুনি যদি টো নহয় মই অলপ অসমৰ গছ গছনিৰ বিষয়ে জানিব বিচাৰিছিলোঁ।
হয় নিশ্চয় নিশ্চয় হয় নিশ্চয় নিশ্চয় পাৰিব মই সয়াই মই ফ্ৰী আছো এতিয়া কওক
হয় আপুনি অলপ গছ গছনিৰ বিষয়ে মোক অলপ কওকচোন চমুকৈ।
হয় হয় ঠিক আছে মই যিমান খিনি আপোনাক এই বিষয়ে ক'ব। হয় চেষ্টা কৰিম যিমান খিনি মই পাৰো এনে আপোনাৰ। অ গছ গছনি বুলি ক'লে আমাৰ যিখিনি অসমত গাঁৱলীয়া অঞ্চলত যিখিনি গছ গছনি থাকে তাৰ বিষয়ে আপোনাক মই যিমানখিনি মই জানো সিমানখিনি আপোনাক ক'ব চেষ্টা কৰিম। গতিকে গতিকে গছ গছনি বুলি ক'লে সাধাৰণতে আমি আম গছ যিখিনি আমি সাধাৰণতে চবৰ। সকলোৰে ঘৰত থাকে বা চিনি পায় ত' তেনেকুৱা গছ গছনি ধৰক আম গছ আছে কঁঠাল গছ যিখিনি আমি ধৰক। ধৰক কি হয় আমি এতিয়া ফল মূল দিয়াৰ সময় বা দিছে। হয় আমি কঠাল তাৰ ভিতৰত আম গছ তাৰপিছত আপ- আপোনাৰ লেচু
লেচু ফল মূলৰ ফল মূলৰ গছ বিশেষকৈ আপোনাৰ
বিশেষকৈ হয় ফল মূলৰ গছ বিশেষকৈ আপোনাৰ আপোনাক আপোনাক হয় আপোনাক সেইটো কাৰণে ক'লো যে বৰ্তমান সেইটো ছিজেন চলি আছে কাৰণে মোৰ মনলৈ সেইটোয়ে আহিলে যে বৰ্তমান মানে হয় হয় সেই ফল মূলৰ গছ খিনিৰ বিষয়ে আপোনাক সেইকাৰণে আপোনাক কব খুজিলো বিচাৰিছো বা যেনেকে আপোনাক ক'লো আম গছ ক- কঁঠাল গছ লেচু এনেকে লেতু তাৰপিছতে হয় তাৰপিছতে আপোনাৰ আৰু আছে বি- বিভিন্ন আছে এতিয়া ধৰক ডাইৰেক্ট মনত নপৰে। ধৰা ত তাৰউপৰ-
অসমৰ আপোনাৰ এনে হলো অ হলং গছৰ নাম শুনিছেনে নাই আপুনি
এইটো আপোনাৰ পাহাৰীয়া বুলি শুনিছো হয়।
যি গছ বুলি কোৱা
হয় হয় হয় এইটো ৰাজ্যিক বুলি ধৰা হয় বহুত টান হয় এইটো আপোনাৰ ঘৰৰ কামত আহ লগাব পাৰিলে খুবেই ভাল। খুবেই প্ৰয়োজনীয় আৰু
সেই কাঠিৰে আপোনাৰ নাও বনায় নাও প্ৰস্তুত কৰা হয়।
হয় হয়।
এই কাঠিতে বনালে মজবুত হয় আৰু আপোনাৰ
মজবুত হয় মজবুত হয় হয় সেই গছজোপা খুব মূল্যবান গছ হয় সেই গছজোপা আপোনাৰ ধৰক আমি এ যত বাস কৰো গাঁৱে ভোৱে পোৱা খুব টান। এইবোৰ পোৱা নাযায় সেইবোৰ গছ আপোনাৰ সেইটো কাৰণে বিশেষ বা সেইটো কাৰণে ৰাজ্যিক গছ হিচাপে স্বীকৃতি।
স্বীকৃতি পাইছে হয়। এনে হলং গছটো মানে ক'ত ক'ত পোৱা যায়। বুলি আপুনি
এনেই মইতো। জনাত মই পাহাৰীয়া অঞ্চলত পোৱা বুলি মই অৱগত। এনেই মই জনাত আৰু বাকী আমাৰ এই এই ভালে অঞ্চলত পাই নেকি মই ইমান খিনি নাজানোঁ। তথাপি মই গম পাওঁ যে সেই গছটো
বনাঞ্চল বা-
হয় হয় ডাঙৰ ডাঙৰ বনাঞ্চল হয় হয় তেনেকুৱা। ডাঙৰ ডাঙৰ বনাঞ্চল। পোৱা যায় নিশ্চয় নিশ্চয় সেইফালে বনাঞ্চল যিহেত- টো সেইফালে অলপ বেছি আমাৰ ফালেতো ধৰক নাই সেইটো সেইবোৰ ফালে পোৱা যায় ভে- কে হয়।
নে আপুনি কেইবিধ মান এনে মানে গছ- গছৰ নাম ক'ব পাৰিব নেকি? যোন মানে যোনবিলাক গছৰ মানে কাঠবোৰ আপোনাৰ-
মূল্যবান আচ্ছা আচ্ছা হয় হয় হয় যেনে- ধৰক আপোনাৰ তাৰ ভিতৰত মই কেইবিধমান আপোনাক ক'ব বিচাৰিছোঁ। আপোনাক যে ধৰক শাল। শাল গছ সেইটো আমি অ চবেই শুনো এইটো ঘৰৰ কাৰণে খুবেই উপযোগী খুবেই প্ৰয়োজনীয় খাত বুলি বিবেচনা কৰোঁ আমি- সকলোৱে জানোঁ আপোনাৰ বনঞ্চম বুলি এটা আছে। শুনিছে চাগে আপুনি।
বঞ্চমটো মই।
অ বঞ্চমটো আপোনাৰ কি হয়? বনঞ্চমৰ আপোনাৰ দৰ্জা খিৰিকী কাৰে খুব ভাল হয়। সেইটো এইটো অলপ ৰঙা প্ৰজাতিৰ হয় গছবিধ। সেনেকে তাৰপিছত আপোনাৰ আৰু কিছুমান।
হয়। মই কেইবিধমানে আপোনাৰ গছৰ নাম আ শুনিছোঁ। মই আপোনাক এনে কৈ আছোঁ আপোনাক যে হয় এনেই। গামেৰি বুলি কয়।
হয় হয় সেইটোতো আমাৰ হয় শুনিছোঁ নিশ্চয় শুনিছো আমাৰ এইফালে আছে হয়।
হয় শিমলু।
অ শুনিছোঁ শুনিছোঁ নিশ্চয় শুনিছোঁ
আৰু হয় তেনেকুৱাকৈ মই যিখিনি মানে গম পাওঁ আৰু গাছ মই আপোনাক কলোঁ।
অ এইখিনিত অ হয় হয় এইখিনিতো আপোনাৰ থলুৱা গছ আমি সচৰাচৰ আমি সকলোৱে দেখি পাওঁ বা জানোঁ চিনি পাওঁ হয়নে ত' আপোনাৰ চেগুন, গামেৰি, ক'লে আপুনি তাৰপিছতে সেইবোৰতো আমি দেখি পাওঁ। বটগছ, আছে আপোনাৰ আহ কি কয় এইটো কি ক'লে আপুনি অলপ আগতে। আহ শিমলু গছ অ সেইবোৰ। হয় আমি দেখি পাওঁ সচৰাচৰ আমি ইয়াতে। গাঁৱে থাকে কিন্তু আপোনাৰ মই আপোনাক অলপ আগতে যিখিনি গছৰ নাম ক'লো সেই। খিনি মানে আমি সাধাৰণতে দেখি নোপাওঁ মানে ধৰক হয় গছ চ' যদিও আমাক ধৰক কাটি দিয়ে আমি ভালকে চিনি নাপাওঁ যে এইটো হাল কাঠ হয়নে নহয় যদি বহুত বেছি টান হয় তেতিয়া আমি গমা হয় যে এই এডাল হালকাত
হয় হয়।
ভাল গছ হয় টো সেইটো কাৰণে আপোনাক মই কিছুমান- এএ নাম মই যিখিনি ক'লো সেইখিনি সাধাৰতে মই দেখি নাপাওঁ আমি বা আমাৰ এ- ফালে যদিও হয় কৰ'বাত গম নাপাও তেনেকে। কিন্তু, সেই গছবোৰ মানে আপুনি যে ক'লে অলপত- ডাঙৰ ডাঙৰ বনাঞ্চল বিলাকত থাকে বা এ পোৱা যায় টৌ নিশ্চয় সেই- বিলাকতে পোৱা যায়। যিমান খিনি জানো।
হেল্ল। শুনিব পাইছে।
কক।
হেল্লৌ শুনিছে।
হয় হয় শুনি পাইছো, শুনি পাইছো অলপ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে অলপ মাজে মাজে হয় হয়।
হয়, হয় এনে আপুনি ঔষধি গছ- অসমৰ কেইবিধমান এনে জানে নেকি ঔষধি, গছৰ নাম।
ঔষধি গছ বুলি ক'লে আপোনাৰ এইটো- সচৰাচৰ গাঁৱেবোৰে পোৱা যায় দিয়কচোন অ এইটো- আপোনাৰ ব্ৰামি, বুলি এটা- আহ শাক, হয়। এইটো গছ-
মই শুনিছো নাম।
হয় হয় কিন্তু আপোনাৰ সেইটোও ভাবিছো ঔষধি, গছ বুলিয়ে অ গম- পাওঁ মানুহে কয় তেনেকে আৰু আপোনাৰ কিছুমান-
আপোনাৰ আছে তুলসী, আছে।
অ তুলসীটো আপোনাৰ এ আপুনি যিটো ক'লে অ। টো আপোনাৰ পূজাতো লাগে, প্লাছ আপোনাৰ আপুনি যিটো কলে ঔষধি গছ বুলি কাহ চাহ হলে। হয় হয় হয়। কাহ হলে যেনেকে আপোনাৰ খাব দিয়ে নিম- গছ হয়।
হয, নিম গছ আছে আপোনাৰ আৰু-
আৰু এ তেনেকুৱা আছে আৰু।
হয় হয় হয় এনে আপোনালোকৰ ফালে এ- সচৰাচৰ গছ যিখিনি আছে থলুৱা গছৰ ভিতৰতে মই ক'ব গৈছো আপোনাক- এনে কি কি গছ আপোনালোকৰ ফালে সচৰাচৰ দেখা পোৱা যায় আৰু তাৰ- পত আপুনি ক'ব পাৰে।
জনাই আছো মই আমাৰ ইফালে আপোনাৰ এনে গছ- বগৰী গছ। বগৰী গছ আছে উম আৰু আপোনাৰ কদম গছ আছে- আম গছতটো ঠায়ে ঠায়ে আছে বহুখিনি আছে আম গছ আৰু ক- কঠাল গছ তাৰে- উপৰি আপোনাৰ এনেই টেঙাৰ গছবিলাকো আছে।
হয় হয়।
হয়।
অ তেনেকুৱাই হয়।
টেঙা শুনিছে নাম আপুনি।
শুনিছো শুনিছো নিশ্চয় শুনিছো হয়। এইটো আপোনাৰ টেঙা পোৱা যায় হয় হয়।
হয় হয় আৰু আপোনাৰ অ- আৰু আছিল নহয় একবিধ টেঙা কি আছিল মোৰ নামটো-
অ অ আছে আছে। অ অ সেইটো আপোনাৰ এনেই আমি এ সচৰাচৰ লিখিতভাৱে আমি ৰবাব টেঙা বুলি জানো কিন্তু আমি গাঁৱলীয়া অঞ্চলৰ হয় যিহেতু আমি সেনেকে কোৱা যায় আপুনি যিটো কলে
হয় আমিও
মা বুলিয়ে কোৱা হয় অ হয় সেনেকে আমি জনাজত বা সেনেকে আমি চিনি পাওঁ
হয় হয় আৰু আপোনাৰ তামোল গছ আছে আমাৰ ইয়াতে গাঁও অঞ্চলবিলাকত প্ৰচুৰ পৰিমামানে তামোল গছ থাক তাকে আপোনাৰ এনে আমাৰ এইফালে নাৰিকল গাছও পোৱা যায় আপোনাৰ
হয় আপোনাক এটা হয় হয় হয় আপোনালোকৰ ফালে এনে গছ গছনি ৰোৱা হয় নে হয় আপুনি এ কিমান মানে ভাবে যে গছ গছনি ৰুব লাগে বুলি বা গছ গছনিৰ পৰা আমি এ কি বিচাৰো বা কি আশা কৰো বা আমাক গছ গছনি আমাক কি দিছে তাৰ ওপৰত আপুনি অলপ চমুকৈ কব
হয় গছ গছনি হয় গছ গছ গছনি মানুহে আপোনাৰ ৰুব লাগে আমি ৰুব লাগে গছ গছনি বিশেষ যদি আপোনাৰ কিবা কাৰণত ঘৰ দুৱাৰ বনোৱাৰ কাৰণে যদি গাছ এডাল আমাৰ মানে পৰে মানে ঘৰৰ কাষত পৰে ফলত সেই গাছডাল কটা যায় কটা গ'লে আপোনাৰ সেই গাছৰ বিপৰীত তেয়া আমি দুই তিনিডাল বা চাৰিডাল গছ ৰোপণ কৰিব লাগে
হয় হয় নিশ্চয়
হয় গছ নহলে আপোনাৰ বৰ্তমান আপুনি গম পাইছে যোনটো আপোনাৰ গৰম গৰমটো বৃদ্ধি পাইছে তাপটো তাপমাত্ৰাটো বৃদ্ধি পায় গছ যদি কমি যায় গৰমটো আৰু বেছি বৃদ্ধি পাব ফলত
হয় হয়
আপোনাৰ অক্সিজেনৰ মাত্ৰাটোও কমি যাব
মাতাতটো কমাই যাব হয় আমি যিহেতু আপোনাৰ গছ গছ গছনিৰ পৰা অক্সিজেন টো প্ৰচুৰ পৰিমাণে পোৱা যায় গতিকে আমি গছ গছ মি ৰোৱাটো বাধ্যতামূলক বুলি আমি ভাবিব লাগে আ প্ৰত্যেকজন ব্যক্তিয়ে এইটো ভাবিব লাগে যে আমি এডাল যদি হয় আমি তাৰ বিনিময়ত তাৰ হেৰিত আমি পাঁচডাল নহ'লে দুডাল হলেও আমি ৰুব
দুডাল হ'লেও ৰুব লাগে কমচে কম হয়
গতিকে মই সেনেকে ভাবো মোৰ ফালৰ পৰা ব্যক্তিগত আপোনাক কৈছো কথাখিনি আৰু আমি আমি গছৰ পৰা অকল সেইখিনিয়ে নহয় বহুত খিনিয়ে পাওঁ কিন্তু গছৰ পৰা মেইনলি আমি জীয়াই থাকিবলৈ অক্সিজেনটো পাওঁ তাতকৈ ডাঙৰ বস্তু হ'ব নোৱাৰে হয়নে ত' যাৰ কাৰণে আমি আপোনাৰ আমি জীয়াই আছো বা সেয়া কৰি আছো গতিকে সেইটো কাৰণে আপোনাৰ গছক পৰা আমি বহুত খিনি বস্তু পাওঁ যেনেকে আপোনাক কলো ফল মূল পাও কাঠ পাওঁ ঘৰ সাজিবলে বা ধৰক আপোনাৰ দৰ্জা সেই কিবিলাক চব কাঠৰ পৰাইতো মেক্সিমাম
হয় হয় হয়
গতিকে আমি গছ গছনি সদায় যিমান পাৰো ৰুব লাগে কাটি কটাতো হয় কাটিব লাগিব কিছুমান ক্ষেত্ৰত আমি গছৰ যিহেতু বস্তুটো কৰো বা বনাব লগা হয় বা আমাক প্ৰয়োজন হয় গতিকে এইটো নহয় যে আমি গছ কাটি পেলে আকৌ শেষ কৰিব লাগে তেনেকুৱা নহয় আমি গছ যিমান কাটিব লাগে তাতকে দুগুণ ৰুব চেষ্টা কৰিব লাগে আনে। মই সেইখিনি ভাৱো আৰু মোৰ ফালৰ পৰা। আপোনাৰ কি মতামত?
হয়, ময়ো হয়, আপুনি আ যেনেকুৱা কৈ কৈছে কথা খি- এনেই মৰো তেনেকুৱাই মানে, মতামতটো আছে। আৰু আপোনাৰ গছ -গছনিৰ সমস্যা বুলি ক'লে অবৈধ কা অবৈধ মানে গছ কটা, বনভূমি, অৰণ্যবিলাকত-
হয়, হয় সেইটোতো বহুত আপোনাৰ চোৰাংচোৱা যে হয়। আপ- পোনিও গম পায় বা মইও গম পাওঁ, এইটো বহুত বেয়া কাম কৰি আছে। টো হ'ব নেপায় বা কৰিব নালাগে।
বহু দামী দামী গাছবিলাক কাটে আপোনাৰ প্ৰয়োজনীয় মূল্যবান গছবিলাক।
হ'য়, যিটো আপোনাৰ ফৰেষ্টাৰ থাকে বা প্ৰশাসন থাকে, তেখেতলোকে উচিত ব্যৱস্থা ল'ব লাগে আমি ভাৱো তাত তেনেকা হ'লেহে আপোনাৰ গ- গছ-গছনিবোৰ সংৰক্ষণ থাকিব তেতিয়া আমি তাৰ পৰা বি- বিভিন্ন ধৰণৰ উপযুক্ত যেনেকে অক্সিজেন ক'লো আপোনাক ত' ভালে থাকিব। সেইটোৱে আৰু।
হয়, মই ভাৱো যে গাঁওবাসীয়ে গছ মানে, ৰো ৰোপণ কৰিব লাগে।
হয়, হয় ৰুব লাগে, ৰুব লাগে। প্ৰত্যেক বছৰে ৰুব লাগে। হয়। এনেও আপোনাৰ বিশ হ'য়, বিশ্ব পৰিৱেশ দিৱস যিহেতু পাছত আমাৰ হয়ে গতিকে আমি বিশ্ব পৰিৱেশ